অ শুনিছানে? আহ অ শুনিছো।
অ মইয়ো শুনিছো।
অ কি। খবৰ ভালনে?
অ' ভালে ভালে। তোমাৰ?
অ ভালেই ভালেই। মই এই এতিয়া। এনে আছো। ভাত ৰান্ধিম বুলি ভাবিছো আৰু।
আহ। কি বনাবা ভাতৰ লগত আজি?
অ'হ, আজি এই মাছ বনাম বুলি ভাবিছোঁ।
কি মাছ আছে?
আজি পাভ মাছ লৈছিলোঁ। ৰাতিপুৱা বেপাৰী আহিছিলে। এই ম পাভ মাছে তাকে ভাবিছোঁ পাভ মাছ ফ্ৰাই কৰি দিম আৰু।
অহ, ঠিকে আছে। উম।
বাকী তোমালোকৰ, কি হ'ব আজি, খানা?
আমাৰ আজি মাংস, মাংস আৰু পোলাও।
অহ অহ। ঠিকেই আছে, বতৰতো চাই আজি মাং-। স খোৱাৰে বতৰ বাৰু।
অহ, বতৰটো ধুনীয়া কৰিছে।
উম।
হেৰি নহয়, এই তোমালোকৰ ঘৰৰ ফালে সেইদিনাখন মই গৈছিলোঁ- মানুহে ঘৰলে। তোমোকৰ- বাৰীত ধুনীয়া ধুনীয়া ফুল লাগি আছে। ইমান ধুনীয়াকে ফুলি আছে ভাল লাগিছিলে দেখি।
অহ, মই এই, ফুল আছলে মই খুব ভাল পাওঁ। ফুল লগাওঁ। তাতে এতিয়া এইটো, এইটো সময়ত আকৌ মানে ম- এ হেৰি বনৰীয়া ফুলবোৰো ফুলে আৰু, মানে এতিয়া ব বসন্ত ক মানে- বহাগ বিহু বহাগৰ সময় ন, এইটো সময়তে মানে ফুলবোৰ ঢেৰ ফুল গোলাপ, তগৰ তাৰপিছতে খৰিকাজাঁই। আৰু যিবিলাক মানে চ- চিজনৰ ফুলা ফুলি বিলাক ফুলি আছে কি কে কিছুমান ম হেৰি- এইটো কি বুলি কয়, নামটো হেৰি আছিলে, পাহৰিয়ে গৈছোঁ নহয়, পইঞ্চ এই হেত তেৰি। নামটোৱে পাহৰি গ'লো। পয়েনসেটিয়া নহয়, পয়েনসেটিয়াটো এজোপা আছিলে মোৰ, মৰি গ'ল। ইমপেশ্যন, ইমপ্ৰেশ্যন ফুলি আছে। ইমপ্ৰেশ্যনটো মানে বহুত ফুলি আছে, মানে ম এ কমিব কমিবগৈ আৰু বেছিদিন নাথাকে। তুমি চাগে সেইখিনিয়ে দেখিছিলা লাচত। দুটা ফালৰ পৰা বাৰণ্ডা টাবত লগাই থৈছোঁ। বি‌ বিভিন্ন ৰঙৰ থাকে যে।
উম দেখিছিলোঁ, ভাল লাগিছিলে।
উম উম। ভাল লাগে ফুল, ইমপেশ্যন অহ ইম- প্ৰেযন নহয় ইমপেশ্যন।
ইমপেশ্যন।
উম।
অহ।
আৰু হেৰি পিটুনীয়া আছে। পিটুনীয়া অল দুজোপামান ম হেৰি- শেষ হ'ল। এতিয়া এজোপা ফুলি আছে, বাকী ইমপেশ্যন আছে। টাপ- বত আছে সেইটো বাৰাণ্ডাত, বাৰাণ্ডাত। অ'হ অ'হ তগৰ এজোপা আছে। তগৰ এজোপা আছে। এতিয়া এই বিহুৰ সময়ত ফুলে যে।
উম গোন্ধটো বৰ ভাল পাওঁ মই তগৰ ফুলৰ
অ ভাল লাগে ভাল লাগে
তোমাৰ উম তোমালোকৰ সেইফিলডদি যাওঁতে গোন্ধ পাইছিলোঁ
আহ অ অ এতিয়া মানে এই গোলাপ বিলাকো ফুলিছে তাৰপিছতে হেৰি এই খৰিকা জাই আছে তাৰপৰা মুচন্দা এজোপা কলি পেলাইছে ফুলিব আৰু আৰু জবাবোৰতো ব বাৰ মাহহে ফুলি থাকে আৰু মই মানে কেবা কেইবা ৰঙৰ জবা লগাইছো
কি কি ৰঙৰ আছে তোমাৰ তাত এই উম গোলাপ ফুল জবাহ গোলাপ ফুল দুয়োটাই আৰু
গোলাপ মোৰ তিনিটা ৰঙৰ আছে বগা ৰঙা আৰু হেৰি কমলা ৰঙৰ
অ কমলা ৰঙৰো আছে নেকি
আহ অ কমলা ৰঙৰ আছে
বগা আৰু ৰঙাটোতো বাৰু কমনে হয় দেখিয়ে থাকো কমলাটো তেনেকে কম দেখ দেখা যায় ন
অ কমলা ৰঙৰ বগা ৰঙাটো বাৰু
কমলা ৰংটো পৰা
অঁ সেইটো মানে ডাল লগাব লাগিব এতিয়াতো বাৰু ফুল ফুলি আছে ফুল ফুলি শেষ হলে মই বাৰু ডাল এটা পচাই থম বাৰু তোমাৰ কাৰণে
অ তেতিয়া মই পিছত আকৌ এইফালে ক'লে এ তোমাক আকৌ ঘৰত সোমাই লৈ ল'ব পাৰিম
উম উম মানে কমলা ৰঙৰটো অলপ জীয়াবলৈ টান ন আৰু য়ত্ন লব লাগিব বগা আৰু ৰঙাটো বাৰু ইমান দিগদাৰী নাই ডাল কাটি মানে ৰুই থলেও হৈ যায়
যত্ন মানে কেনেকে লয়নো
মানে ভাই প্ৰথমতে ধৰা ডালটো মানে পচাব পৰা ডাল এটা কাটি ল'ব লাগিব আৰু কাটি ধুনীয়াকে মাটিটো অলপ সাৰ-চাৰ দি পেলাই, মানে হেৰি কৰি অলপ খুচৰি মেলি খন্তিৰে টাবত লগালে টাবটোত মাটি ভৰাই ল'বলৈ অলপ তলত শুকান পাত, পচা মানে এই পচা পাত, তাৰ ওপৰত মাটি, গোবৰ তেনেকৈ মিহলাই টাবত ভৰাই ল'ব লাগিব। তাৰপিছত তাতে ডালটো মানে ৰুই থ'ব লাগিব তেনেকে পচা পাৰি, তাৰ পিছত যেতিয়া হাত ভালকে যেতিয়া পাত চাতবিলাক ওলাব তেতিয়া মাটিত ৰুই দিলেও হব। নহ'বা মাটিতো পচাব পাৰি টাবত নহলে, জেগা যদি থাকে মাটিটো লগাব পাৰি, আৰু যদি জেগা নাথাকে টাবত লগাব পাৰি, এনে সাধাৰণতে মাটিতে বেছি ভাল হয়। গোলাপ ফুল।
অ', অ', তুমি সেই গোলাপজোপা মাটিত লগাইছা নে টাবত?
সেইজোপা প্ৰথমতে টাবত আছিলে, মই এইটো আচলতে হেৰি মোৰ বাডদেত সেইটো গিফ্ট পাইছিলোঁ কমলা ৰঙৰজোপা। তাৰপিছতে এইবছৰ মই টাবত পৰা উলিয়াই মাটিত লগাই দিলোঁ, এতিয়া মাটিত লগাওঁতে বেছি ধুনীয়া হৈছে মানে ধুনীয়াকে ফুলিছে। এইবাৰ বেছি। ফুলিছে আৰু আৰ-আৰু মানে অলপ কেঁচুসাৰ দিলোঁ, আকৌ চাহপাত, এই চাহ- চাহপাতবিলাক গোটাই থওঁ চাহ খোৱাৰ পিছত যিবোৰ চাহপাত থাকে চাহ বনোৱাৰ পিছত, সেই চাহপাতবোৰ গোট গোটাই থওঁ গোটাই থৈ মানে এই গোলাপ ফুলৰ গুৰিত দি দিওঁ, চাহপাত মানে গোলাপ ফুলৰ কাৰণে খুব ভাল সাৰ হয়। এ তেনেকে কৰা কাৰণে নেকি এইবাৰ মানে বেছি ফুলিছে। কমলা ৰঙৰ জোপা
অ', আৰু কিছুমানে কণীৰ বাকলিও দিয়ে ন?
অ', অ', দিয়ে দিয়ে। অ', কণীৰ বাকলি মানে বইল কৰা অ', সেইটো ভাল হয়। কণী বইল কৰা মানে পিছত সেই কণীটো মানে সিজালে বাকলিটো গুচাই পেলাই অলপ বাকলিটো ভাঙি মানে সৰু সৰু কৰি, গুৰ-গুৰিত দিব পাৰি। ফুলৰ গুৰিত। সেই চা পাত তাৰপিছতে শুকান, এইবিলাক পচা পাত অ কেঁচুসাৰ গোবৰ, এই তেনেকে চব মিহলাই দিলে ভাল হয় আৰু
অহ তাকে মইয়ো ৰুব লাগিব, মোৰ ঘৰত ইমান নাই বাৰু তেনেকে ফুল চুল মোৰ আচলতে ইমান মোৰ জ্ঞান নাই ফুল মই ভাল পাওঁ কিন্তু সময়ে নাপাওঁ তেনেকে কে ৰুই মেলি যত্ন ল'বলে টো কাৰণে ৰুৱাই হোৱা নাই। মোৰ ঘৰত কলে ৰঙা জবা জোপা আছে
উম
আৰ নয়নতৰা আছে
অ অ নয়নতৰা বাৰু হৈ যায় এবাৰ লগালে মানে ধেৰ হৈ যায় নয়নতৰাবোৰ ভালো লাগে কাৰণ বাৰ মাহে ফুলিয়ে থাকে নয়নতৰা আৰু নয়নতৰা ইমান একো যত্ন ল'ব নালাগে অৱশ্যে আজিকালি কিছুমান মানে নাৰ্চাৰীত দেখা পাওঁ বেলেগ বেলেগ ৰঙৰ নয়নতৰা থাকে কে যে এনেই সাধাৰণতে বগা আৰু গোলপীয়াটোৱে মানে উ চবতে দেখা যায়
গোলকে নহয় বেঙুনিয়া নিচিনা।
অ সেইটোয়ে বুলি কৈছো আৰু মই। অলপ মানে কঢ়া আৰু ৰংটো।
অ কাৰা, ভাল লাগে দেখিবলৈ। দুইটাই একেলগে ফুৰি গান বগাই আৰু
অহ', অহ', অহ' মোৰো আছে বাৰু নয়নতৰে উম এইে নহয়তৰা হৈ মানে এবাৰ লগালে আৰু গজিয়ে থাকে, নিজে নিজে পুলি। বহুত হৈ যায়, তথাপিও মানে ভাল লাগে মানে বাৰ মাহে ফুলি থাকে যে আৰু ইমান যত্ন ল'ব নালাগে।
উম, এই বাৰ, উম।
ফুলতে লাগি থাকি ভাল পাওঁ আৰু ৰাতিপুৱা সময়খিনি মই ফুল লগাওঁ, যত্ন লওঁ। ফুল বা ফুলা দেখিলে মানে মনতটো ভাল লাগে আৰু।
উম ভাল লাগে-ভাল লাগে, ধুনীয়া লাগে। হেৰি এই বাৰ মাহে ফুলা ফুল আৰু কি-কি আছে?
বাৰ মাহে জবা ফুলি থাকে বাৰ মাহে তাৰপিছতে গোলাপ ফুল ফুলেই-ফুলেই প্ৰায় বাৰ মাহে ফুলি থাকে গোলাই ৰঙা বগা গোলাপ ফুলবিলাক। তাৰপিছতে নয়নতৰাটোতো ফুলেই বাৰু বাৰ মাহে। আৰু সেইকেইটাই মানে মই জনাৰ ভিতৰত। কিছুমান মানে ছমাহমান থাকে, তাৰপিছতে হেৰি নাইকিয়া হৈ যায়, কিছুমান আকৌ দুমাহমানহে ফুলে অকল। এনেহে জবাবিলাক কিন্তু বাৰ মাহে থাকে দেই। আৰু বেলেগ-বেলেগ ৰঙৰ বহুত জবা থাকেতো। সেইবিলাক ভাল লাগে।
তগৰ ফুলজোপা নাথাক ক না বাৰ মাহে?
কিছুমান বাৰমহীয়া তগৰ আছে মানে ইমান নুফুলে, এপাহ দুপা ফুলি থাকে। এনেই এই বহাগতে মানে চ'ত বহাগতে বেছি ফুলে আৰু তগৰ ফুল
ধূপ খাই ফুলে যে, ন?
উম।
উম ভাল লাগে দেি
উম গোন্ধ থকা ফুলবোৰ মানে মলমলাই থাকে যে ওচৰে কষ খেতি পাৰ হৈ গ'লে ভাল লাগে জবাব ফুল জবাব ফলৰো গোন্ধ নাই। আৰু এই খৰিকাজাই খৰিকা যাই সৰু সৰু হেৰি যিটো জেছমিন বুলি কয় যে। সেইবিলাক উ সেইটো সেই তেওঁৰ গোন্ধটো বৰ ধুনীয়া
জেচমিনটোকে কয় নেকি ঘৰি কাজ তা বোলে
আহ, আহ। সেইটোৱে খৰি আমাৰ অসমীয়াত খৰিকা যায় বুলি সেইটো কিছুমানে গুটি মালি তিমালি বুলিও কয় আমি খৰিকা যায় বুলিয়ে কওঁ। এ আচল বাৰ মাহে ফুল ফুল মানে ফুলৰ দৰকাৰেই নাই মানে বেলেগ বেলেগ চিজনত বেলেগ বেলেগ ফুল ফুলিয়ে থাকে ন। সেই তেনেকে লগাই থ'লে মানে বাৰীখনত বাৰমাহে ফুল থাকেই।
উম। ভাল লাগে তেনেকে তোমালোকৰ জেগাও আছে যে তাতে সেইটো কাৰণে ধুনীয়াকে ৰুব পাৰি আৰু।
উম, উম জেগা আছে বাৰু।
উম।
তাকেই
ঠিকে আছে মই ভাত বনাওঁগে আৰু।
বাৰু বাৰু ঠিক আছে দিয়া হ'ব।
ৰাখিছো।
উম।